উম,
হেল্ল' হেল্ল' অঁ শুনিছা?
শুনিছো-শুনিছো কোৱা?
ভাত খালা তুমি?
কি কৰি আছা? উম, উম,
এয়া মই টিউচনত আহিছিলো, তাক মানে ইয়াতে অ অসমীয়াই হাক কৰিব দিছিলো, তাক অসমীয়াই পঢ়া বাৰু। এয়া আমাৰ যে ধৰা' ইংলিছৰ আনচিন পেচেজ থাকে ইহঁতৰ অসমীয়াত থাকে, সেনেকুৱা।
আচ্ছা আটছা আচ্ছা।
তাকে তাক কৰিব দি' বহি আছো উম।
আচ্ছা আচ্ছা মই ভাত খালো বাৰু।
খাল ন অঁ।
অ, অ।
আজি গৰম কেনেকুৱা তোমালোকৰ ফালে?
গৰম পৰিছে, কিন্তু বতৰটো ইমান ভালো নহয়।
মানে মাজে মাজে বৰষুণ দি আছে বজিছা।
উম।
উম, তোমাৰ যদি এনেকুৱা শব্দ যায় মোক ক'বাচোন হা, এনে কে ক'বালৈ যোৱা নিচিনা। কাৰণ ফেনখন লগাই থোৱা আছে ন?
অ, অ নাই অহা নাই, অহা নাই। তোমাৰ তাতে গৈছে নেকি মোৰো কিবা শব্দ?
নাই নাই, তেনেকুৱা শব্দ অহা নাই মানে শব্দবোৰ আহিলে আকৌ' মানে বুজি পোৱা নাযায় ন?
অ অ সেইটোয়ে। নাই দিয়া অহা নাই তোমাৰ ফালৰ পৰা। নাই নাই নাই। মই প্ৰথমৰ পৰাই পোৱা নাই তোমাৰ একো শব্দ।
অঁ অঁ ঠিক আছে হ'ব।
উম।
অ তুমি ভাত খোৱা হ'ল?
নাই ৰপা, মই মানে ঘৰে গৈ পোৱা নাইগে। এতিয়া ইয়াৰ পৰা ওলাই যাম হে, গৈ মেলি আৰু চাও! খাব মন যায় যদি খাম' ভাবিছো।
আচ্ছা ছা দিনত কি খালা?
মানে আহোঁতে এই তোমালোকে খোৱানে? কলা দালিটো, মাহৰ দালি বুলি খোৱা নে তোমালোকে?
মাহৰ' অ মাটি মাহৰ?
টি মাহ, মাটি মাহৰ ইয়েছ। আমাৰ মাহ, আমাৰতোফালে নামনিৰ ফালে মাহৰ বুলিও কয় ন?
আচ্ছা, আচ্ছা।
সেয়া গৰমত মানে খাব বৰ ভাল পাওঁ আৰু মই মানে পৰাই ভাল পাইছিলো। কে মাক বনাব দি আহিছিলো। সেইটয়ে খাম আৰু।
মই ইমানেই বেয়া পাওঁ সেইটো দালিয়ে।
ময়ো জানো বহুতেই বেয়া পায়। আমাৰ ঘৰত মই আৰু দেউতাই যে ভাল পা প বাকী গোটেই কেইটাই বেয়া পায়।
মই ইমানেই বেয়া পাওঁ মই
কিন্তু কি জানা? সেইটো দালি, অ সেই সটো দালি বনোৱাৰো টিপচ থাকে। চবে বনালে সেইটো দালি তেষ্ট নাপাওঁ।
অ, হা, হা। মই বহুত'ত ট্ৰাই কৰিছো বুজিছা?
মোৰ জানা? উ মই যোনদিনা ধৰা ফাৰ্ষ্ট আৰু মোৰ চচোৰালত মানে গৈছিলো। আহ সিদিনা মানে তাৰে আগদিনাখনত তাৰ বাৰ্থডে তে গৈছে আৰু সি সিদিনাখনে নাই সি ডিউটিত মোক মানে তাৰ মাহীয়েকৰ ছোৱালী মানে মোৰ ননন্দ হয়। তাহাতে নিব আহিছিলে গলো তাৰ পাছত তাহাতে ক'লে যে হেৰি ভাত খোৱা। মই মানে দেখা পালো হ মৰ দালটো মোৰ ইমানেই ফেভ মই ভাবিলো হ'ব দে আৰু মাছ আছে মাছতটো নাখাওৱেই। মাহৰ দালিৰে সেনেকে খাম আৰু মাংসও আছিল বাৰু। তাৰ পাছত আৰু উম, সি মোক সুধিলে সি মোক কলে আৰু যে হেৰি। এটো তুমি খোৱা নে এ আমাৰ চেকেনড আজি মাহ ঘডালি বনাব মাহ সিহঁতেক কৈ আছিল মই আহোতে। সি মানে নাখায় হা সিওঁ বেয়া পায়। তাৰ পিছত সি মানে আহঁতে কৈ আহিছিল যে তহঁত মচুৰ দালি বনাবি তাইও তো নাখাবও পাৰে ন। ত মই যে ভাল পাও সি সেইটো কথা নাজানে মই কলো যে মইতো ভাল পাও ন। তুমি নোখোৱা কি হ'ল মই খাম আকৌ। তাৰ পিছত সিদিনা উম, কনেবা বনাইছে নাজানো। কিন্তন্তু মানে বনোৱা ধোৱা নাই জানা মই যিজনী ছোৱালী মানে মই আমাৰ পাহাৰত সৰুতে ধৰা যাৰ ঘৰতেই বনাই কৰ'বাত ধৰা ফুৰিব গৈছো যদি কয় আজি মাহৰ দালি বনাইছিলো। খাবা নেকি মাইনাইতটো বহুত ভাল পোৱা। মোক সেনেকে ভাত দিলেও মই অকল মাহৰ দালিৰ ভাতকেইটা হ'লেও খাই আহো জানা সেনেকুৱা আছিলো মই। তাৰপাছত এ যেতিয়া দিলো প্ৰথম টোপাতটো মুখত মোৰ মানে এই উহোৱা গোন্ধটো যে যোনে বনাইছে মানে ভালকে ধোৱা নাই মে বি আৰু আদা আদা দিলে ষ্টেটো ভাল আহে ন। আদা চাদাও দিয়া নাই। সেনেকুৱাকে বনাইছে ক মই নুপুধিলো বাৰু কোনে বনাইছে তাৰপাছত আৰু মই নাখালো জানানে। তাৰ পিছত মই এমাহ মান মাহৰ দালি খাব নাই পৰা। আকৌ মায়ে ঘৰত এদিন বনাই দিছে। তাৰ পাছত খালো আৰু এতিয়া খাও মই এতিয়াও তাক কও সেইদিনা কোনে বনাইছিলো সি কৈছে নাজানো নহয় মইতো এতিয়া তাক মানে মই এতিয়া সিহঁতৰ ঘৰৰ মানুহকো সুধিব নোৱাৰো।
কেলেই সুধিব পাৰা।
মই তাৰ পাছত সুধিলে আকৌ ক'ব ন ভাব বিয়া নহওতে তাই এতিয়াই সি পেচাল ধৰিছে বুলি ক'ব ন। মই সেইকাৰণে কোনে বনাইছে মই সোধাও নাই মই বোলো। নাই দে ন সোধো আৰু থাকক। কিন্তু যোনে বনাইছিল ইমান বাকৱাচ বনাইছে। মই মানে কিবা লাগি গৈছে তাৰপিছত মোক কি কৰি জানা আৰু কি জানানে ইমান অকাড লাগিছে মোক ভাতটো দিছে হা
অ',
সেইটো দেওৰে হব আৰু মাহীৰ ল'ৰা তাৰপিছত সি কলে যে বৌ তুমি যাবা নেকি তেতিয়া মই হেৰিত হেনডিকত পঢ়ি আছে মোক কলে যে বৌ তুমি অ, মোক নহলে ক্ৰিকেটত থৈ যাবা বোলে। মই বোলে হ'ব দিয়া হৈছে তুমি মোৰ লগত এই ক্ৰিকেট খেলে আৰু তাক কচিঙত মোক থৈ যাব দিছে তাক।
অ', অ', অ'।
আৰু অ' মই কৈছো হ'ব দিয়া কৈছে মোক বেলেগ নালাগে, তুমি মোক সেই জেগা খিনিত নমাই দিলেই হ'ব আৰু মই কৈছো হ'ব দিয়া। তাৰ পিছফালে এ! নহয়। অ', তাপিছৰ সি কলে যে হেৰি একেলগে খোৱাই তুমিও। খালো খাওঁতেতো মাহী চাৰিজনী বহি আছে নহয় কাষতে। কিবা লাগিব আগৰ ফালে বহি থাকিলে। মই এটোপা মুখত ভাত দিওঁ কিবা লাগিব তোমাক? মোৰ লাষ্টত মানে এনেকুৱা লাগিছে কিয়বা খাব বহিলো ইয়াত অকলে- অকলে। সিহঁতৰ লগত বহাহেঁতেনে ভাল আছিল আৰু সি নাই। তাক ক'লো মই যে তুমি আহা। সি কি কয় নাযাওঁ মোৰ লাজ লাগে হলে লাজ সুধিব লাগিছিল মই। লাজ কৰি আছ তই নিজৰ ঘৰতে দে নালাগে তই আহিব থাক। আহাৰ টাইমত গৈছে আৰু গৈ কিনে তাৰ পিছত লৈ আহি আমাৰ ঘৰত থৈ আহিছে।
আচ্ছা, আচ্ছা।
আজিও সেইটোৱে মাহৰ দালি মানে মোৰ মাহৰ দালি বুলি ক'লে মোৰ সেইটো ইনঞ্চিডেণ্ট মনত পৰে কিন্তু মই এতিয়ালৈকে ঘৰতো কোৱা নাই সেইটো কথা। ঘৰত গম নোপোৱাকে বাৰু গৈছিলো, সিদিনা।
অ, সিহঁতৰ ঘৰত গম পাই, তোমাৰ ঘৰত গম নাপায়।
মোৰ ঘৰত গম নাপায়, হা?
তেতিয়া মানে সিহঁতৰ ঘৰত গম পাই, তোমাৰ ঘৰত গম নাপায়।
অ', অ' তেতিয়া আমাৰ ঘৰত গম নাপাই আম আমাৰ ঘৰত গম পায়, কিন্তু একচেপ্ট নকৰে। সেনেকুৱা আছে, মানে বেছি দূৰ নহয় যে। আমাৰ ওচৰৰ পাহাৰ খনতে সিহঁতৰ ঘৰ মানে ধৰা
অ' বেছি দূৰ নহয় নেকি।
নহয়, খোজকাাঢ়ি গলে ধৰা দচ মিনিট মান লাগিব আৰু। মানে পাহাৰ বগাবলৈ আৰু এনেই সমান হলেতো দচ মিনিতটো নালাগিল হয়। দুই মিনিটতে দৌ দৌৰি, দৌৰি যাব পাৰিলো হয়। কিন্তু পাহাৰ কাৰণে মানে এই চিৰি ষ্টেপ বোৰ নামিব লাগে যে। চিৰি নামিবলৈ, কিন্তু কি জানা? মই, আমাৰ মানে তাহাঁতৰ পাহাৰ খনৰ একদম লাষ্টত, তাহাঁতৰ আমাৰ পাহাৰ খনৰ। একদম লাষ্টাত আমি। গতিকে, আ'হ পাহাৰত জানা ন চিৰি, তিৰি বগাই মেলি যাই থাকিব লাগে। ত সেনেকে অকমান দূৰ হয়, বাকী দূৰ নহয়।
তথাপিতো মানে মন গলে গুচি আহিব পাৰা আৰু।
অ' এই মই ৰাতিও আহিব পৰাতে আছে, মই
কাজিয়া লাগিলে মানে গুচি আহিব পাৰি আৰু।
অ' মই কাজিয়া বাদ দিয়া যেতিয়া বিয়াৰ কইনা নিব মোৰ যদি বোলে যাই থাকো তা কান্দা বন্ধ হোৱা নাই, তেতিয়া মই কৈছো এইটো চৰ্ট কাট আছে ন, কাৰোবাৰ ঘৰৰ চোতালেৰে মানে এঘৰৰ মানুহৰ চোতালেৰে মানে চৰ্ট কাট আছে। মই কৈছো মই সেই ৰতন দাদা ত তই ঘৰৰ চোতালে দি আহি হলেওঁ ঘৰত এবাৰ সোমাই যাম হা সি কি কয়? আহিবই নালাগে কিয় আহা, ইমান কষ্ট কৰি আহিব কিয় লাগে মই যাই থাকো তাতকে?
থেৎ তেৰি, নহয়, নহয় ইমান ওচৰ তুমিনো কান্দিব কিয় লাগে?
হাৰে, গোটেই জীৱনৰ কাৰণে কাম কৰাব নিব।
এ! ভগৱান জানাই যদি বিয়া কিয় শুইছা?
সেইতোৱেটো ন। আকৌ সেনেকে কলে কব তই যদি ভাল বিয়াই নহও ভাল কিয় পাইছ।
তাকে মোৰ যে টেনচনেই-টেনচন।
মোৰ দশটামান পুষ্টলৈ আহিব।
উম,
এতিয়া মানে সিহঁতৰ পাহাৰত যিখিনি লৰা আছিলে, গোটেই খিনিৰে বিয়াৰ মানে। ঠিক হৈছে আৰু ঠিক হোৱাৰ কাৰণে সিদিনা সি কৈ আছিলে চবৰে বিয়া ঠিক হৈছে, অক্টোবৰ মানে অক্টোবৰ মানৰ পৰা ষ্টাৰ্টিং আৰু চবৰে বিয়া লৈ। শুনি আছো আৰু নাইট মানে অ, ঠিকে আছে দিয়া। সি লাষ্টত মোক কৈছে? তোমাৰতো চাগে হোৱা নাই তাইম? মই কৈছোঁ নাই। অকমান আছে টাইম, সি কি কয় তুমি টাইম লৈ থাকা মই বুঢ়া হৈ গৈ থাকো। মোৰ অলপ,
তোমালোকৰ নেক্সট ইয়াৰ পাতিবা নেকি?
গালিতটোহে খাম।
নেক্সট ইয়াৰ পাতিবা নেকি?
নেক্সট ইয়াৰ মান আহাতৰ ঘৰৰ পৰা হেল্ল',
উম, উম, শুনি আছো। উম, উম,